হেল্ল'
হেল্ল' শুনিছা।
অ শুনিছো।
উম উ উ, কি কৰে? এই ভাত কেইটা খাই আহি পেলাই এই অলপ বহি আছো বুজিছা বাহিৰতে।
অ অ অ অ কিয় বাহিৰত এই ৰাতি কিয় বাহিৰত গৈ আছে?
এই বতাহ মাৰি আছে যে সেইকাৰণে বহি আছো অলপ মানে লাইট টো গ'ল যে অলপ আগতে।
আ আ আ
তাৰ কাৰণে বাহিৰতে আহি বহি আছো আৰু লাইটটো আহিলে যাওঁ আৰু শুবলে টোপনিও আহি আছে অলপ মানে ৰাতিপুৱা কামো কৰি আছো কামো চাম আছিলে যে।
অ অ।
উম উ উ মানে কাম আছিলে মানে কি হ'ল এই ককাই পুখুৰী এটা খান্দি আছিলে বুজিছা মেচিন দি।
আ আ আ।
এইটো চাব সেইটো মানে মোক অলপ সময় লাগিব দিলে মই কোৰ এখন দি অলপ সহায় কৰি দিলো বাৰুতে।
অ অ অ ভালেই কৰিছা সহায় কৰিব লাগে ন।
উম উ উ, আজি তিন বছৰ মানে হ'ল বুজিছা এই মেচিন যে কাপোৰ চোলা মেচিন দি পুখুৰ এটা খান্দিয়ে আছে।
অ, হয় নেকি।
উম উ উ উ
তুমিও যে ধেমালি কৰা আৰু ন।
হুম হুম তা অ
কিছুমান অদ্ভুত অদ্ভুত কথা কৈ দিয়া মানুহে ভাবিবলগীয়া কথা কৈ দিয়া সে তুমি
অ তাকেই ন।
কু কু অ অ অ অ কথা কব নোৱাৰাকৈ দিয়া কি ক'ম কি লগকত কৈ যোৱা বুজিছা।
অ অ তেনেকুৱাই আৰু ধৰা আমাৰ এইফালে অদ্ভুত অদ্ভুত কাম কিছুমান হৈ থাকে সিদিনাখন মানুহ এটা কি কৰিলে জানা।
কি কৰিলে
এই যে গুলি দি যে
অ
এই যে কাপোৰ চিলোৱা গুলিতো যে
অ
সেইটো দি হাতী বন্ধা ৰছী বনাইছে হে
এই ৰাম কি কথা কোৱা হে তুমি
উম
ৰাম তোমালোকৰ গাওঁ ফালৰ পৰা তোমালোকৰ গাওঁ ফালৰ মানুহ গাল সাংঘাতিক মানুহ দেখোন।
ৰাম কৈছানে কি কি অদ্ভুত অদ্ভুত কাম কৰি থাকে নহয়। মানে মই নিজে কলে মানে বিশ্বাসে নহয় যেতিয়া চাই আহো তেতিয়াহে বিশ্বাস হয়।
অ অ আৰু এটা কথা শুনিছো তোমালোকে বোলে মাজতে টমটম এখন‌ ললা নতুনকৈ
অ লৈ ললো আও বুইছা কি কবা মানে টমটমৰ দেখি আছো আজিকালি বিজনেচ টো ভালেই চলি আছে মানে
অহ
মানে দেইলি
কি কি কি কোম্পানীৰ লৈ কি কোম্পানী লৈছা।
কোম্পানীটো মই তে এই মহিন্দ্ৰা কোম্পানী নতুন কে যে ওলাইছে যে
অ অ এই পাঁচ লাখ টকা লয় যে
অ এই অলপ স্পীড যায় যে মানে টমটমত দিলে অ সেইখন পিক আপ তোমাৰ মানে নৰ্মেল পেট্ৰল ভৰোৱা গাড়ী ‍নিচিনাই পিক আপ দিয়ে ছিক্সটি মান দিয়ে ওলা ছিক্সটি ফৰ্তি
অ অ
এই তুমি চিনি পাবা চাগে কি কৈছা এই তুমি চিনি পাবা চাগে এই যে আমাৰ জিমলৈ যে আহে তোমাৰ যে হেৰি কি আছিলে কি বুলি কয় তোমাৰ জোনদাক জোনদাক কি হয় তোমাৰ
খুৰা
অ খুৰা মানে খুৰা চাইজৱে খালি কটীয়া মটীয়া মানুহ এটা যে আহে যে স্কু এই কি আছিলে স্কুটাৰ এখন লৈ যায় সেই চিনি পাবা চাগৈ তাক যে সেই বুলি কয় পেংগুইন বুলি কয় যে
অ নেপাও‌ দেই ‍‍চিনি
অ সিও মাজতে এখন ললে বুজিছা কি উৰাই উৰাই চলাই নহয় গাড়ীখন।
বা হয় নেকি গম নাপাও দেই টমটমখন তোমালোকৰ এনেই এইটো কি বুলি কয় ইনষ্টলমেণ্টত ললা নে কেচ পইচা দি লৈছা হেল্ল হেল্ল ‌শুনিছা নে হেল্ল শুনিছা নাই! হেল্ল' হেল্ল'। টমটমখন কেচ পইচা দিলা নে ইনষ্টলমেণ্টত ল'লা হেল্ল'। শুনিছা নে। অ ইনষ্টলমেণ্টত লোৱাতকৈ তোমালোকে কেছে ল'ব লাগিছিল ই এম আই টো অলপ কম আহিলে হয় বুজিছা।